শুনিছানে। শুনিছনে। শুনিছ নাই।
শুনিছো, শুনিছো।
কি কৰি আছ।
এয়া
কি কৰিছ। তই অকমান বেলেগ জেগাত যা। তই অলপ ভাল এটা জেগাত যা, তোভাগৰ মাতটো ভালকে অহা নাই।
ভাল জেগাতে মই তোৰ মাততো শুনি আছো।
অ', -অ' এতিয়া আহিছা অ'।
উম।
হেৰি ভাত চাত বনাই আছ নেকি?
ভাত বনামহে এতিয়া।
কিহেদি
আজি মাংস অকণ আনিছো।
কিহেদি
মাংস অকণমান আনি
অ' এই বনোৱাই নাই নেকি?
বনামহে এতিয়া।
দেৰি হ'ব, দেৰি হ'ব চাগে।
অহ অ'।
অ' স্কুল গৈ আছ নেকি?
কাইলে যামহে, কাইলৈ নাই, পৰহিলে যাম।
বন্ধ নে কি?
বন্ধ মানে হে এই হৰি পৰীক্ষা হৈ আছে।
হা।
পৰীক্ষা হৈ আছে পৰীক্ষা। পৰী
অ', অ'। সেয়া তহঁতৰও হৈ আছ নেকি?
হৈ আছা অ।
তহতৰ হৈ আছে নে কি বোলো? আহ কেনেকুৱা আছে নয় যদি চোন যোৱায় ন দেখচোন। ন নয়নজুতি নিদিয়া নে
নয়নজ্যোতি মাকে মোলে কালি ফোন মাৰিছে, নয়নজ্যোতি মাকে মোলে ফোন মাৰিছে। পৰীক্ষা হৈ আছে নাই কেতিয়া আছে পৰীক্ষা সুধিছে।
আহ আহ। থিকে। হেৰে।
ঘৰত আছ নেকি?
ঘ ঘৰতে ঘৰতে। উম ভাই ঘলে অ। ঘপা কেতিয়া ক'লে
পাপা আজি আহিলো
অ ব় হজা কৈলিকে
বজা গলো
উম
পইচাটা দিবলৈ আছিলে পইচাটো দিলো
আহ আহ যে কলে উ কলেজত এতিয়া নতুন হেৰি আহিছে নাই ল'ৰা ছোৱালী
ল'ৰা ছোৱালী আগষ্টৰ পৰা আহিব এতিয়া এই হৈ আছে
আহ অ ঠিক আছে কেনেকুৱা চলি থাকে পঢ়া শুনা
ঘষনা চলিছে
উম বাকি ক হব খতি
আ খাটি ভ
উম হেৰি অংকুৰ মেছেজ কৰিৈছিলা অ আছে আছে হৰি অংকুৰ এ এ পইচা এটা লাগে
আহ
অ মোৰ এতিয়া অনলাইনত নাই এতিয়া। ঠট চোবা নাই। মানে উলিয়াৰ পৰা আৰু পইচা তো।
ভত দিছা নাই?
হা আছে আছে আছে।
কোন খিনিত
খানা এটা খাব লাগিছিলে ন। চছেভেনত নেকি। উম খানা এটা খাব লাগিছিলে ন। গোটেই লগৰ গিতা। বহোত দিন খোবা এ নাই তেতি তেতিয়াৰ পৰা খোৱাই নাই।
লগ পোৱাই নাই নহয় তেনেকে।
তেনেকে এতিয়া মিলা আকৌ তেনেকুৱা দিন এটা।
তাকে আমি ফুৰিবলৈ যোৱাহে কথা ভাবি আছো, ফুৰিবলৈ যোৱাৰ কথায়ে ভাবি আছো আমি এতিয়া ।
অহ আমিও বাৰু এই লগৰ এটাই ময় এ আমিও জুলাইতে যাম লগৰ এটাই ময়ে ভাবি আছো পাঁচ তাৰিখে যাম জিৰ' লে যাম বুলি ভাবিছো তা পা দছ তাৰিখে যাম আমি হেৰি টাৱাংলে ।
অ'। আমিও উমৰাংছু যাম চাগে।
অ' এই আমাৰ ঘৰৰ ওচৰতে দাদা এজনৰ ঘৰৰ গাড়ী লম আৰু আমি তিনিটাই । এইবাৰ যাম আৰু । দছ তাৰিখ মানে।
অ' ।
বাকী এ খানাটো কথা ক খানাটো কেনেকুৱা কি হ'ব?
খানাটো আৰু কিনো আৰু মাংস আনিম
উম এনে বজাৰ চজাৰ বজাৰ এয়া কিমান
মাংস পাঁচ কেজি মান লৈ আহিলে হল ।
মানুহ এতিয়া আমাৰ কোন কোন আছে ৰাজ মই তই অং পুৰ, ৰূধাংশু।
ৰয় প উপকাৰ
টকা পৰা হেৰি কৰিব নোৱাৰি।
তাপা আৰু কোন আছে?
তোছাৰকো কৈ চাব লাগিব।
অহ তুচাৰ আছে আৰু মানে আমাৰ লগত ভালকেইটা বাকীবিলাক এনেবিলাকক লৈ নাথাকো । অহ ৰাই দিবছে ৰাই ।
অহ কিং কছাইজিয়া ।
সি তেজপুৰত আছে বোলে তেজপুৰ তেজপুৰ ।
অহ অহ ।
উম এতিয়া খানাটো আকৌ হেৰি নকৰিবি দেই খানাটো ফিক্স মানে কনফাৰ্ম কৰ । ভালকে খানাটো খাওঁ, প্ৰতিদিন লগো পোৱা নাই গোটেইগিতাক ।
কৰি আছে চি
তই ভাল এটা জেগাত যা মই শুনা নাই তোৰভাগৰ মাতটো ।
মাতটো শুনি আছো বাৰু।
উম মই শুনা নাই আকৌ তোৰ ভাগৰ ।
এতিয়া, শুনিছা নে?
এইবোৰ কথা বাদ দে। সেইবোৰ কথা বাদ দে। এইবোৰ কথা বাদ দে।
উম।
যোনটো ক'বলৈ হাক দিছোঁ, সেইটো নক'বি।
তই মাতটো শুনিছ নাই?
শুনি আছোঁ, শুনি আছোঁ।
উম।
তাপা বা জানোঁ, গম নাপাও, দেই। মই যোৱাই নাই। মোৰ ৰুমতে আছোঁ।
উম।
অকণমান লাহেকে দোকানলৈ যাম, আৰু কিবা এটা আনিমগে, ৰাতি। ৰাতি খাবলে
অ'।
উম।
ভণ্টীক দেখিছ নেকি?
লণ্ড্ৰীতে, ফাৰ্মাচীতেই আছে, সি সি সোমালে নহয়, দোকানত। উম কি কৈছ? তই ভাল এটা জেগাত জানা, তই ভাল এটা জেগাত জানা শুনা নাই, তোমাৰ মাতটো
ৰখ এতিয়া শুনিছ নাই?
উম, শুনিছোঁ।
বস্তু-বাস্তো, তালৰ
উম, অ'। কি কৈছিলি, নয়নজ্যোতি?
সি বোলো কালি আহিব আও কাইলে, কালি মোলৈ সি ফোন মাৰিছিলে, কৈ পৰীক্ষা কেতিয়া আছে সুধিছে।
অ'। কাইলে সি টেলিভিশন ল'বলৈ যাব নেকি? এ, পোন্ধৰ ল'বগে। আপেল পোন্ধৰ।
অ', অ'।
উম, মোক কৈয়ে আছিলে
মোক মোকো কৈছিলে, পোন্ধৰ ল'ম।
তাৰিখে ল'ম বুলি।
টো গীটাৰখন আছিলে।
অ', সেইকাৰণে মই হয় নে নহয় নাজানো আৰু। কৈছে আৰু মই কৈছোঁ আৰু। বাকী আকৌ তা সি তাক আকৌ এটাই ফোন কৰিছিলে বোলে
অ'
চে যে তাক যে
অঁ
সেইতোৱে ফোন কৰিলৈ পেলাই তাক দম দিছে বোলে। তাপা ভাত খাওঁতে কেই কেইটামান বাজিলে।
হা?
মানে কেইটামান বাজিবগে।
ভাত খুৱালেটো বাজিব চাৰে নটা মান।
অঁ, সোনকালেই হয় মানে।
উম তাতে আজি মানুহ এই লগৰ কেইটা নাই মানে, মোৰ ৰুমমেটটোহে আছে আজি।
অকলে মানে আজি দুইটা। তই বনাবি নে সি বনাব আজি?
ভাতটো সি বনাব। বাকী আঞ্জাটো- আঞ্জাটো মই বনাম আৰু।
ঠিকে আছে। হ'ব দে
উম দে।